হেল্ল'! অ', কি কৰি আছ চ
এ, ‍ বহি আছুঙ।
অ এই মায়ো এ বহি আছে খেল চেল চোৱা নাই
খেল, চাইছো।
উ খেলৰ অৱস্থা বেয়া আ উ।
অ উম চেক গুচি গ'ল।
দুটা উইকেট গুছি গ'ল সেইকাৰণে মানে মানে মই কাটি দিছো, চাম অলপ পিছত চাম আৰু।
অ মই ও কাটি থৈছো অলপ পিছত হে চাম
অ মানে এতিয়া মানে অলপ ভাল লগা নাই সেইকাৰনে
উম অ
খেলত যি চলিছে হেইটো তো। আৰচিবি ইজিলি জিকি যাব। ন'।
এনেকুৱাই লাগি আছে আৰ চি বি
অ' তেনেকুৱাই লাগিল।
এক ৰানত দুই উইকেট গৈছে।
অ দুই উইকেট থ দে বেছিয়ে গল অ
ভুল ভূুৱনেশ্বৰ কুমাৰে ভুল
অ', বহুত ভাল অ' বহুত, অ' বহুত ভাল বল মাৰিছে ন'।
অ'।
অ'। আৰ চি বিয়ে ফাইনেল খেলিবই লাগিছিল ন
এইবাৰ, এইবাৰ খেলিব লাগিছিল।
অ আৰ চি বিয়ে এইবাৰ খেলিবই পঞ্জাৱ অ পাঞ্জাৱৰ লগতে খেলিব পাঞ্জাৱ তপত আছে না পাঞ্জাৱ আৰু আৰ চিবিয়ে খেলিব অ অ আৰু ইফালে ছেমি ফাইনেলত আৰু হেৰি উঠাৰ চান্স আছে হায়দৰাবাদ,
হাইদৰাবাদ। অ', ৰাজস্থান চান্চ আছে।
অ' ৰাজস্থানৰ চাই থাক। আৰু কলিকতা অ কলি অ অ ই একদম তামাম মাৰে অ একদম তামাম তামাম মাৰে ইয়াৰ খেল চাই বহুত ভাল লাগে
অ
চিক্সেই মাৰি থাকে।
অ তে খ। যে খেল চাবা নে
হে? খেল চাম অলপ এতিয়া মানে, এতিয়া মানে উইকেট গুচি গ'ল যে, সেইকাৰণে মানে অলপ পিছত আকৌ চাম।
উ কষ্টেবুলত নো কোন ফাৰ্ষ্ট?
এতিয়া বৰ্তমান পাঞ্জাৱ টপত আছে।
উ আৰচিবি কিমান নম্বৰৰ?
আৰ চি, আৰ চি বি ছেকেণ্ডত আছে। এহ, ফাইনেল ফাইনেল এই দে তই খেলিবি? তিনি নম্বৰত আছে ৰাজস্থান নে কি আছে?
মোৰ তাতো লাগি আছে।
অ এই দুটাই হয়, এই দুটাই খেলিলে ফাইনেল বা কোনটোৱে জিকে?
এইটো এটো ক'ব নোৱাৰি।
অহ
উম্। তোমাৰ ফেভৰেট টিম কোনটো?
তোমাৰ? মোৰটো আৰ চি বি এ ভাল লাগে। ভাল লাগে বৰ্তমান, এইবাৰ কণ্ডিচন‌ - কণ্ডিচ অ এইবাৰ অ এইবাৰ কণ্ডিচন বহুত বেয়া। এম আইত কিন্তু, প্লেয়াৰ ভাল ভাল আ
প্লেয়াৰ ভাল ভাল আছে, কাম কৰিব পৰা নাই, আৰ চি বিৰ তুমি কাক কাক চাই বেছি ভাল পোৱা আৰ চি বিৰ?
আৰ চি বিৰ মানে বিৰাট কোহলিৰ খেল চাওঁ যে সেইকাৰণে আৰ চি বিক চাপোৰ্ট কৰোঁ, নহ'লে ইমান হেৰি নালাগে। এ মানে নহ'লে খেল চালেই হ'ল, মানে-মানে বিৰাট কোহলি ম ভাল লাগে যে সেই
বা-ভাল লগা প্লেয়াৰ বি-বিৰাট কোহলি।
কহলিকে ভাল লাগে। তোমাৰতো চাগে ৰোহিত শৰ্মা ভাল লাগে ন?
অ'। ।
প্লেয়াৰ আছে ভাল ভাল, বহুত ভাল ভাল প্লেয়াৰ আছে।
অভিষেক শৰ্মা আছে নিউক
আ?
অভিষেক শৰ্মা আছে। সূৰ্যবংশী আছে, ইয়াৰ পিত এতিয়া উঠি আছে।
আ, আ।
আজি টাৰ্গেটটো অলপ। কম হ'ব ন?
আজি অলপ কম হ'ব দিছিল
ওৱান ফিফটি- ওৱান ছিক্সটি মান।
অ, ওৱান চিক্সটি মান হৈ দিয়ক অ' ওৱান চিক্সটি কিমান হব? মেইন দুটা গুচি গ'ল, মেইনযিটো অ'। অ, আছিলি যি ই-ইজিলি জিকি যাবি।
হা?
আৰ চি বি অ' আৰ চি বি ইজলি জিকি যাব। বেটচমেনকেইটা তাত যে ভাল মানে ফৰ্ম আছে এতিয়া বৰ্তমান।
উম। আৰ চি বি ৰজত পট কেপ্টেইন।
অ আৰু এইফালে বিয়াত কোহলি অ আৰু তাৰ পাতকালে
অ', পাতিদাৰ ভাল খেলে।
অ', ভাল খেলে।
খেল, চালে ভাল লাগে।
আৰুতো আগে এতিয়া অ কিন্তু মানে গুচি গ'লে মানে অলপ মানে শ্ল' হৈ যায় খেলখন সেইকাৰণে মানে ইমান হয়, হয়, মাৰি থাকিলে অলপ বেছি ভাল লাগে, অ' এইটো বাৰু কেতিয়াবা হয় এইটো
অহা কালি কাৰ কাৰ মেটচ আছে?
যোৱা কালি এইটো গম নাপাও নহয়, এইটো চাব লাগিব আকৌ।
উম।
অ যেতিয়া আঠ কেজি, অ এম আইত থাকিব লাগে অ - অ এমই থাকিব লাগে। ৰাতি।
খেল চাম এতিয়া আঠৰ ওপৰত নে? বেছিম অলপ, আঠটাৰ পৰা নটা লৈকে পিছত খাই বৈ। নটাৰ পৰা এঘাৰ-এঘাৰটা লৈকে চাম পিছত খেলৰ কণ্ডিচন চাই
অ ময়ো মানে কণ্ডিশন চাই মানে চাওঁ, যদি মাৰি থাকে তেতিয়াহলে চাই-চাই থাকো আৰু যদি ন আমাৰ ইমান তেতিয়াহলে মানে শুই থাকো, মই নাচাওঁ। যদি ভাল লাগে তেতিয়ালে চাই থাকে। কালিৰ খেলখন কিন্তু ভাল লাগিছিলে ন', কালি!
খেলখন ড্ৰ হৈছিলে।
হৈছিলে চুপাৰ অভাৰ হৈছিলে। পৰা নাই।
অ' কাম কৰিব পৰা নাই।
উম
আ-আৰ চি বি টোটেল ৱান কিমান আছে, টপ অৰেঞ্জ কেপ কাৰ তাত আছে বৰ্তমান?
অৰেঞ্জ কেপ বৰ্তমান অভিষেক শৰ্মাৰ তাত আছে নেকি! হে
অভিষেক শৰ্মা, অভিষেক শৰ্মা।
অভিশেক শৰ্মা তাতে আছে চাগে, আজি যদি বিৰাট কোহলি যদি সত্তৰ-আশী মান কৰে তেতিয়াহ'লে বিৰাট কোহলি তাত আহি যাব। ইফালে কে এল ৰাহুলৰো চান্স আছিলে, কে এল ৰাহুল কিন্তু আজি মাৰিব-আজি মাৰিব কোৱা নাই যে?
অ' বিৰাট কোহলী তাত আহি যাব।
অৰ্ডাৰ কৰিলে আজি যদি অ' অ' ভাল খেলি আছে কিন্তু আজিও মাৰিব লাগিব, আজি যদি স টপত আহি যাব। এফালে কে এল ৰাহুলৰ চাঞ্চ আছে আছিলে কিন্তু কে এল ৰাহুল আজি
কে এল ৰাহুল উইকেট আউট হৈ গ'ল।
নহলে
হেজেল উডে আউট কৰিছে।
অ' ডেৰশ মাৰি দিছে। ৰেকৰ্ড কৰি দিছে ইণ্ডিয়াৰ, ইণ্ডিয়াৰ ফাৰ্ষ্ট প্লেয়াৰ, অ'। অ' ফাৰ্ষ্ট প্লেয়াৰ ইণ্ডিয়াৰ কোমাৰা। অ।
ৱান চেভণ্টি ফাইভটো গীলে মাৰিছিলে। অ',
অ গেলটো -অ- উম -অ -ইণ্ডিয়া -নহ -ইণ্ডিয়াৰ বাহিৰৰ না ইণ্ডিয়াৰ ভিতৰৰ
অহ।
খে খেলতো চো চাগে ডেইলি চোৱা ন।
খেল ডেইলি চাওঁ। তুমি যোৱা।
অ ময়ো চাওঁ মানে কেইতাবা কেইতাবা যদি উইকেট-চুইকেট গুচি যায় তেতিয়াহলে মানে অলপ চলপ অফ চফ কৰো। ইস্কৰবোৰ চাই থাকো যদি ভাল লাগে তেইতাহলে চাইয়ে থাকোঁ নহলে অলপ চলপ থৈ দিওঁ আৰু।
উম্। খেল চালে ভাল লাগে।
অ, ভালেই লাগে অ। অ বিছ । খেল নে আই পি এল। আই পি এল নোচোৱাকৈ থাকিব নোৱাৰি নহয়।
উম্।
হে! শুই আছা?
অহাকালি-অহাকালি এম আইৰ মেচ আছে। এম আই ভাৰ্ছাছ জি টি। কালি খেলখন চাব।
অ এম আইৰ আল কাল্লা আছে। অ অ।
কালি এইটো চাবা নে?
খেলটো চাম। ভাল লাগিব।
চবেই টিতেন টাইটেন এতিয়া জিকিলে।
কোনে?
পাঞ্জাৱ।
সেই চবেই
উম্।
অ-টো-টোটেল খেল নে ট্ৰফী?
ট্ৰফী কেইটা জিকিলে?
অ পাঞ্জাৱ। পাঞ্জাৱে ট্ৰফি জিকিব পৰা নাই এতিয়ালৈকে। কিন্তু এইবাৰ চান্স আছে পুৰা। কে কে আৰৰ তিনিটা জিকিছে। কিন্তু পাঞ্জাৱৰ যোৱাবাৰ চান্স আছিলে কিন্তু আৰ চি বিৰ লগত হাৰিলে ফা-ফাইনেলত। কিন্তু এইবাৰ পুৰা এ অ। অ' ফাইনেলত উঠিছিলে কিন্তু অলপ ইবাৰ চাঞ্চ আছে পাঞ্জাবৰ।
উম্।
ইমান ডাঙৰ ডাঙৰ টাৰ্গেট আৰামছে চে্জ কৰি দিয়ে। অহ টাৰ্গেট চে্জ কৰি দিছি ইজিলি।
টাৰ্গেট দিছিলো, নেকি?
টু ছিক্সটি ফৰ নে ফাইভ আছিলে ত্ৰিছ টু ছিক্সটি ফাইভ। অ সেইটো চেচ কৰিছে। অ' এক অভাৰ থাকোতে অ এক
ভালেই খেলি আছে এইবাৰ।
অ পুৰা ম মজা খেলিছে অ। আৰু মোৰ তাতো এনেকুৱা লাগিছে খেলিব। পান পাঞ্জাৱ আৰু আৰ চি বিহে কিন্তু জিকিব চাগে পাঞ্জাবে। পাঞ্জাব এতিয়ালৈকে হাৰা নাইটো? এতিয়ালৈকে হাৰা নাই পাঞ্জাৱ।
ফেপনি টোযে দিছে।
অ সাতটা খেলিছে ছয়টা জিকি আছে কিন্তু এটা মানে সিহঁতৰ মানে এই গল, মানে মেচ খ নহয় অ মেছখন মানে হোৱা নাছিলে, বৰষুণ দি আছিলে যে।
উম্।
হোৱা নাছিল সেইকাৰণে, নহলে সেইটোও জিকিলে হয় চাগে।
জিকিলে হয়।
আহ।
তে খেল-খেল চোৱা, তেতিয়াহলে মইও ষ্টাট দিম এতিয়া।
অ, হৈ গলনেকি টাইম?
হাঁ‌?
টাইম হৈ গল নেকি?
এতিয়া ষ্টাৰ্ট দিম বুলি ভাবি আছিলোঁ‌।
অ তেতিয়াহলেতো দিবই লাগিব। আঠ। ঠিক আছে আহ।